নে, অ বন্ধু খবৰ ভাল?
ভাল ভাল কি কৰি আছা?
এ মই এনেই ঘূৰি আছো ৰবা ৰাস্তাত, ৰাস্তাত মানে, খোজ কাঢ়ি আছো, খোজ কাঢ়ি আছো।
অ' খোজ কাঢ়ি আছে, গৰম নেকি, আমাৰ তাত বৰষুণ দি আছে। অলপ অলপ।
কি কোৱা, ইয়া ইয়াটেও দিব চাগে। বগা কৰি আহিছে বাৰু ইয়াতে ৱেডাৰটো। বতৰটো বগা কৰি আহিছে বাৰু।
বৰষুণ দিয়ে। অ বগা নে কলা কে?
ক'লাকে আহিছে ক'লাকে।
হ বগা, বগাটো দিলে। বগাটো দিলে ভাল মানে সেইটো হেৰি আৰু বতৰ ভাল।
হয় হয় হয় বৰষুণ দিব চাগে আৰু এষ এক, এক চাইডে চাওচোন যোনো ওলাই আছে। হয়, কিবা বৰষুণ দিয়ে নে নাই।
অ' দিনত কি খালা আজি?
এই দিনত খালো ৰবা দিনত মাছৰ আঞ্জাকে খালো।
মাছ।
হয় হয়, মাছ খালো।
কি মাছ খালা?
এ', কি মাছ আছিল এইটো। এই সৰু মাছ, পুঠি মাছ, হয়।
চানা মাছ।
চানা মাছ, পুঠি, সৰু সৰু পুঠিটো।
অ', জালিয়া কৰি খাইছা নেকি?
হা?
জালিয়া কৰি খাইছা নেকি?
নাই নাই ভাজি খাইছোঁ।
হয় নেকি।
পুঠি মাছ আৰু আলু মিক্স কৰি বনাইছিল তাকে খাইছো ৰবা, আৰু দালি আছিল। তাৰপিছত, বুটৰ চাট নি আছিল।
তাকেইটো, ভালেই বাৰু। ভালেই।
অ', আৰু তুমি কি কি খালা?
মই।
হয়।
মই দিনত খালো তেনেকে হেৰি খালো তোমাৰ চয়াবিন খালোঁ তোমাৰ আজি।
বাহ চয়াবিন পুৰা খোৱা হৈছা চুন প্ৰটিন লাগে নেকি প্ৰটিন?
প্ৰটিন লাগে, চয়াবিন চয়াবিন খালো তোমাৰ আৰু, আৰু কি খালো, ঘুগনি খালো তোমাৰ।
চয়াবিন ভাল। খাব লাগে চয়াবিন খাব লাগে তাৰ পিছত প পনীৰ চনিৰ খাব লাগে প্ৰটিন পোৱা যায় ভাল।
অ' অ' অ', আৰু তোমাৰ হেৰি মটৰ আৰু ঘুগুনী, এই মটৰদি আলু দি বনাইছে।
হয় হয় হয়, ঠিকে কৈছা।
ঠিকেই, সেয়ে খালো আৰু এতিয়া।
তাকেতো আজিকালি যি মানে প্ৰদূৰ্ষন হৈ আছে ন গাড়ী মটৰৰ কাৰণে ৰাস্তাত ওলাবই পৰা হোৱা নাই। কি ৰাস্তাত ওলাবা একেবাৰে ধূলি বালি মানে মুখ চুখ খতম হৈ যায় ধূলি বালি দি মাক্স ইউজ কৰিব লগা হৈ গৈছে।
হয় হয় হয় তাকেতো এতিয়া মানে সেইটোয়ে আৰু
মই মই ভাবো যিমান জল্দি আহ মানে চব গাড়ী মানে ইলেক্ট্ৰিক কৰি দিব লাগে তেতিয়া মানে প্ৰদূষণ বহুত কমিব
হয় হয়, এই তাকে আমি কথা পাতি থাকো তোমাৰ মানে ইলেক্ট্ৰিকেলি গাড়ী ভাল তাৰমানে তোমাৰ।
ভাল ভাল ইলেক্ট্ৰিক গাড়ী বহুত ভাল, বহুত, বহুত ভাল মানে প্ৰদু প্ৰদূষণৰ কাৰণে ভাল, প্ৰদূৰ্ষণ হয় ন চাউনো নাই গাড়ীটোত একো।
হয় হয়। ভাল ভাল এই তাকেই কৈ থাকো, মানে দিনত এনে আলোচনা কৰি থাকো কিছুমানৰ লগত।
হয় হয়।
বাকী ৰাতি কি খাবা এতিয়া?
ৰাতি ৰবাচোন চাওঁ। এতিয়া মাক বেঙেনা আনি দিলো মাছৰ তেল বনাব চাগে, বেঙেনা দি।
অঁ অঁ অঁ
চিয়ৰ নহয় দেই হয় হয় চাগে, মই এটা আইডিয়াৰ কৰিছো মানে মাছৰ তেল ওলাই থৈছে। ফ্ৰিজৰ পৰা তাৰ পিছত অ বেঙেনা আনিব দিল। বেঙেনা আনি দিলো হয় চাগে এইটোৱে হ'ব।
হয় নেকি।
বাকী আৰু নাজানো বেঙেনা ফ্ৰাই আৰু কি বনাই নাজানো।
আমাৰ বা কি বনাই এতিয়া ক'ব নোৱাৰো, ৰবা এতিয়া ভাত বনিবা যোৱাই নাই এতিয়াও।
অ ভেজ হ'ব নে, নন ভেজ হ'ব আজি?
নন ভেজেই হ'ব, এই মাংস খালোঁ মাংস যোৱাকালিও খালোঁ।
বা, কিহৰ মাংস খালা?
এই ব্ৰইলাৰ।
অ ঠিকে আছে, মাটন খোৱা নাই মাটন?
মাটন খোৱা নাই ৰবা, মাটনতো তেনেকে নচলেই ছাগলীৰ। তাৰ মানে প্ৰেচাৰৰ প্ৰব্লেম ন ঘৰ
উম, হয় ৰ'বা আজি দিনত মানে মই ক'ব গ'লে ফ্ৰিয়ে নাছিলো মানে। অ দিনত মানে আছিলো দুটালৈ ঘৰত আছিলো, তাৰ পিছত লগৰ এটা ফোন কৰি মাতিল।
হয়।
ফুৰিব যায় বোলে, চ' অলপ ওচৰ অলপ গৰু' বৰাপানীৰ ফালে গলো। যাই কেনে আহিলো আৰু, হয় হয়। এই চে শ্বিলং নোপোৱাতে।
ও শ্বিলং নোপোৱাতেই।
হয় হয় গাড়ীত গৈছো ন, বেছি টাইম লাগা নাই। অ ঠাণ্ডা ঠাণ্ডা তাত বৰষুণ পাইছো যোৱাতে।
বৰাপানীৰ নাম শুনছো ৰ'বা।
অহ বঢ়িয়া, ভালে লাগে যায়। তাতে ৰাতি গলে ভাল মানে, ৰাতি গলে ঠাণ্ডা পৰি থাকে একদম পৰিৱেশটো। মানে বতাহ চতাহ মাৰি থাকে বঢ়িয়া লাগে।
হয় নেকি?
চাহৰ দোকান আছে কে ইটামান ৰাতি যাই কেনে চাহ চাহ চাহ পানী খাই আহো কেতিয়াবা।
হয় নেকি, দূৰ হয় কিমান কিলোমিটাৰ হয়?
হয়, টুৱেন্টি টুৱেটি মান কিলোমিটাৰ হ'ব টুৱেন্টি টুৱেন্টি ফাইভ।
বেছি নহয় দেখোন তে।
উম বেছি নহয় পঁচিছ কিলোমিটাৰ বেছি নহয় হয়
পঁচিশ কিলোমিটাৰ নো কি তোমাৰলে আমাৰ দেখোন তোমাৰ ৰঙিয়ালৈ কে গ'লে তেৰ কিলোমিটাৰ মান লাগে
উম তাকেইেতো পঁচিশ কিলোমিটাৰ চাহ খাব যাম মই ঘৰতটো কৈ যাওঁ এইটো ওচৰৰ পৰা আহি আছো চাহ খাব তাৰ পিছত এক দুই ঘণ্টা গায়াব হৈ যাও
উম উম উম কাৰ এ গাড়ী তোমালোকৰে নিয়ানে
অ কেতিয়াবা ফাদাৰ টো থাকিলে ফাদাৰ টো লৈ যাওঁ বা লগৰো গাড়ী আছে
উম উম তুমি যি চলাব জানা তাৰমানে
অ চাৰি চকা জানো তাৰপিছত অ স্কুটিও লৈ যাওঁ কেতিয়াবা স্কুটি বাইক
অঁ ভালেই
উ এ দেউতা মানে একো নকয় মানে খালি ক দেউতাক আ সঁচা কথা কৈ গ'লে হ'ল আৰু
অ অ তাতে দেই আহি যাবা দেই আমাৰ ইফালেও আহিছো মই
মানে মই ইমান ৰাতি নাযাও ন গ'লে মানে এ পাঁচটা মানত ওলাই যাও নত টা মানত ঘূৰিয়ে আহো
অ অ ফুৰিব আহি যাবা আমাৰ ইফালেও
ঠিক আছে বাৰু টোৰ ৰঙীয়া বেছি দূৰ নহয় গলে ফন কৰিমেই তোমাক
তাকে
বা আৰু মোক কিবাকিবি ফ্ৰীতে
কি খাবা আৰু ঘৰত ভাত খাই যাবা আৰু
সেই ভাত খোৱাকে নাযাও চা পানী খোৱাকে যাম
হয় নেকি
হয় ভাতকোৱাকে গলে বহুত লেট হৈ যাব
গাড়ী লৈ আহিবা তে স্কপিঅ' খন
অ গ'লে গাড়ী লৈ যাব লাগিব দিয়াচোন চাও বাৰু
অ অ তাকেই আৰু
তু তুমি বোলে আহিবা তুমি অহাৰ কথা আছিল যোন কি হল
এ যাম আৰু গ'লে ফোন কৰিম দিয়া
অ দিয়া বাৰু গ গলে ফোন কৰিবা
অ
অ তুম তুমি চিৰিয়াখানা ফুৰিছা নে নাই
অ এই গৈছো সৰুতে
হা
এ আগতে গৈছো বহুত দিনত উম
হল হয় হয় নেকি
অ
অ তাকেই মই মানো বহুত দিন হল যোৱাই নাই যোৱাই নাই চিয়াখানা বহুত দিন হ'ল
হয় নেকি অ ওচৰতে তোমাৰ ওচৰতে
মোৰ মানে শুনা এটা কথা আছে ন মানে নিজৰ জেগাত বস্তুতটো থাকিলে যাব মন নাযায়
হয়
বাহিৰৰ পৰা মানুহ ডেইলি ডেইলি মানুহ আহে বহুত
হয়
হয় ডেইলি ডেইলি মানুহ আহে বহুত
যাব লাগে কেতিয়াবা
যাব লাগে যাব লাগে
আৰু আৰু ক'ত মানে গুৱাহাটীত আৰু তোমাৰ পাৰ্ক চাৰ্কত যোৱা মানে হেৰি বিলাকত যোৱা এই কি বুলি কয় মেজিক কি তোমাৰ এটা
চায়েন্স মিউজিয়াম
অ চাইঞ্চ মিউজিয়াম
অ চাইন্স মিউজিয়াম আহিব পাৰা আগৰ চাই বহুত ভাল কৰি দিছে এতিয়া আহিব পাৰা
হয় নেকি
তুমি এনে গৈছানে চাইন্স মিউজিয়ামত চাইন্স মিউজিয়াম বা একোলেন হক
একুলেণ্ডত গৈছোঁ চাইন্স মিউজিয়াম যাই পোৱা নাই
মইয়ো একো মইও একোনেল নত যোৱা বহুত দিনেই হ'ল
অ এ নাই পানীটো বেয়াই তাৰে
অ তাৰে বেয়া মানে কি কিছুমানে মুটি চুটি দিয়ে ন মানে
অ অ একদম লেতেৰা কৰি যা তোমাৰ
পানী একদম লেটাৰ কৰি ৰাখে
সেইয়ে সেইটোৰ কাৰণে যাবা নৰ
হয় তাকেই তা তাকে এনেকুৱা ঘূৰা প্লেজ আছে গুৱাহাটীত বহুত তে আছে মানে চি অ গুৱাহাটী চাই মই মে মেঘালিয়া মেঘালয় চাই মানে মেঘালয় চাইডে ঘূৰা জেগা বহুত আছে। তাতে বহুত কেইটা ৱাটাৰ মানে ঝৰ্ণা আছে তাৰপিছত ঝ ঝৰ্ণাটোৱে আজিকালি মোক ভাল লগা হৈছে মানে ঘুকুৰাৰ ভিতৰত
ঝৰনা মানে তোমা
এইটো পাহাৰৰ মাজেদি পানী যে আহে আহিগৈ
অ নিজৰা
নিজৰা নিজৰা ঝৰ্না নিজৰা হয় হয়
নিজৰা বুলি কয়
হয়
জৰণা নহয়
নিজৰা ন
নিজৰা বুলি কৈ তো
এ ঠিকেই বাৰু
আই পি
ক কথা বতৰা চলিলেতো মানে শিকিম ন মানে তুমি যেনেকুৱা যা আজি মোক সিকাই দিলা ঝৰ্ণা নকয় নিজৰা কয় চ আজিৰ পৰা মই মনত ৰাখিলো
অ নিজৰা বুলি কয়
উম বাকী আৰু আজি তুমি কতবা গ'লা নে ফুৰিব এনে তেনেকুৱা যোৱা নাই না চক
বাই চক দিছোঁ বাই আলু
অ অ
তাকে উম
চাহ পানী খাই আহিলা নেকি?
নাই এনে এনে গৈছিলো চাহ পানী মানে ইনেই একবাৰ ফুৰিছো ঘৰত কি,
যাব লাগে যাব লাগে অলপ আড্ডা দিব লাগে ঘৰ ঘৰ ঘ ঘৰ ঘৰতনো দিনটো কি কৰি থাকিবা -
হয়
বেক তুমি চাবাচোন বেছিবে বে বু বেছি যদি ঘৰত বহি থাকা ন কঁকালৰ বিষ হ'ব তাৰ পিছত তুমি মানে এলেহুৱা টাইপ হৈ যাবা।
হয়।
এ একো কাম কৰিব মন নাযায়।
হয় হয়।
হয়নে।
ঠিক আছে দিয়া আজি ৰাখিছোঁ বাৰু।
অ' ব বন্ধু ভালে লাগিল কথা পাতি ৰাখিছোঁ।
অ' ঠিক আছে দিয়া।
ঠিক আছে।